অঁ শুনিছো
অঁ কি কৰিছা
মই টিউচনৰ পৰা আহি পালো অকমান খুজ কাঢ়িব গলো
অ', অ'। ময়ো কাঢ়িলো অকমান খোজ এতিয়া এই খোজ কাঢ়ি পেলাই ভিতৰত সোমাইছো
বতৰ কেনেকুৱা তাত
বতৰ মানে গৰম অ' পুৰা কপনি পুৰা
অঁ বহুত মহ উলাইছে দে
মহে বিচাৰে যে আমাৰ ইয়াৰ এইবিলাক কি জেগা এইবলাক কৈছো মই এয়া জেগা শেষ কৰি পেলাইছিলো ম'হ আৰু বিচা। বুজিছা আৰু ন এতিয়া সেইখিনি জামুৰিলে চকুটোৰ ওচৰত অথনি হেৰি হৈছিলে যে বা এনেকুৱা কোৱা মিছা আৰু মহে যে এতিয়া মই খোজ কাঢ়িছিলো খোজ কাঢ়ি থাকোতে মহ সদ অভৰিত বৰ ডেঞ্জাৰ মহ দেখোন এইবোৰ এইবাৰ ইমান বাঢ়িছে এইবোৰ বস্তু কিয় নোজানো আৰু চাহ খালা
টিউচনতে খালো
অ' আমাৰ টিউচনত আজি আজি পৰীক্ষা পতাৰ কথা আছিলে পাতিলা অঁ
ফেচবুকত মানে কিবা ব্লগ চ্লগ বনাই নেকি
অঁ
ফেচবুকটো আৰ্নিং কৰিব পাৰে যে
পাৰে পাৰে অঁ
কিবা একডলাৰে কিমান কিবা এটা দেখাই আছে মানে মানে কৈছে যে এইটো কেনেকে একাউণ্ট খোলে ডিটেইলচ দিয়াচোন
কিবা পঁচিছ পঁচিছ পিছৰ পৰাহে পাৰে নেকি চাগে উঠাব নেকি মই একদম খাটাংকে নাজানো জানো বাৰু
মোক সেই দাদা কিবা কিবি লাগে খোৱাব দিলে আধালেকে ভৰালো
কি নাম মানুহ গৰাকীৰ নাম কি
মমী দলৈ।
হা
মমী দলৈ
অ অ
এ আধাৰকাড মই আকৌ ফেচবুক চাই পোৱা নাই নহয় আধাৰ কিবা কৰি দিলো তাৰ পিছতে একো টেকছ
তোমাৰ তোমাৰ মাততো ভালকে নাই খোজ কাহি আছা নেকি?
মই উপৰতে খুচকাৰহি আছো।
অ সেই সেইকাৰণে চেণ্ডেলৰ শব্দ নিচিনা কিবা খটক খটক পাই আছো যে হে হে অ' উম এতিয়া নাই বাৰু এতিয়া মাত তোৰ স্পষ্ট আহিছে?
অহ তাকে বাকী গা যা। ভাল
গা টো ভালেই বাৰু মোকে কালি ৰাতি মৰ বিষ খাইছিল নহয় তিনিটামান বজাত যাচোন। ভাল হ'ল মেডিচিন খালো তিনটা বজাত উঠি মেডিচিন খাইছো গম পোৱা। মানে মাইগ্ৰেন মুৰৰ বিষ এটাও আছে। আ অ মূৰ বি মাইগেনৰ মূুৰ বিষ এটা আছে। কিন্তু কালি মোৰ আচলতে কি হৈছিলে প্ৰকৃততে মোৰ গেছৰ কাৰণে হৈছিলে কালি। অভাৰ গেছ হলেও হয় মোৰ মৰ বিষ আগত হয় আছো অ
কিয় হয় বা এইটো
জানো আৰু এইটো কিহৰ কাৰণে ইমান আজিক বহুত টো কমিছে বহুত মোৰ বহুত কমিছে আজিকালি মই মাজে মাজে মানে এক্সাৰচাইজটো কৰো মাইগ্ৰেইনৰ
উম মাইক্ৰন এক্সাৰচাইজ কি
এই যে তেনেকে দি এনেকে উশাহ তানি স টো কিন্তু বহুত ভাল আৰু এটা আছে। আৰু এটা আছে নাকৰ অ মানে এনেকুৱা ক কাণৰ তলত এটা প্ৰজিশন আছে অ', মই সেত টো কেইদিনমান কৰা নাই আকৌ চাব লাগিব। কিন্তু এইটো এই এটা নাকে দিও উশাহ টানিইটোনাকেই এতিয়া এইটো কিন্তু সচাকেই ভাল জানানে বহুত বেমাৰ বহুত বেমাৰ যে বহুত বেমাৰ যে হেৰি কৰিব পাৰি এক্সৰচাইজত এম ভাল কৰিব পাৰি জানানে
অ সঁচা কথা
উম
তুমি আজিকালি গাখীৰৰ চাহ খোৱা নে নোখোৱা
খাওঁ কমকে কমকে খাওঁ
কমাই দিবা গা গাখীৰ চাহ টো আৰু চেনি দি নেখাবা
সঁচাকে গাখীৰ চাহে বহুত ক্ষতি কৰে কিন্তু মুখৰ লগত খাও মনে একাপ খাব গলে ভাল লাগে দিনটোত
আৰু কিবা চেনিটো নিদিলে চাহ খোৱা যেন নালাগে ন
সচাকে কিন্তু ন
মই সেইকাৰণে চাহে মই চাহ খাই খুব ভাল পাইছিলো নৰ্মেল চাহ এতিয়া মই যিহেতু চেনিটোৱে বাদ দি দিলো ত' মোৰ চাহ ফিকা চাহ মই কোনো কাৰণত খাব নোৱাৰো এতিয়া মোক মই টিউশ্যনৰ খুৰীয়ে চাহকাপ দিয়ে নেখাও বুলি কলে বেয়া পায় তেওঁ মানে সদায় মোৰ কাৰণে কিবা বিধে বিধে বনাব চেষ্টা কৰে ত মই এতিয়া মই প্ৰথম খামেই মই ক'লো ন যে মোক খুৰি মোৰ চাহ মই মিঠা নেখাও তো তেতিয়াবা মোক ফিকা চাহ দিয়ে ফিকা চাহ দিয়াৰ লগে লগে আকৌ লগত খোৱাতো আকৌ মিলাই দিয়ে যাতে মোক একে বেলেঞ্চ হয় মই খাই তিতা নেপাওঁ একেবাৰে ইমান লেগে তেওঁ ত সে সেয়া কিন্তু মোৰ মানে চাহ খন মই তিতা চাহ একদম খাব নোৱাৰো সেইকাৰণে মই চাহেই নাখাওঁ
অ হ আৰু চিনিটো কৰ পৰা সিখন নোখোৱাটো ভালে
অ এইটো এইটো ব্ৰাউছ চুগাৰটো হোৱাইট চুগাৰ বহুত বেয়া ৰিফাইনৰ সেইটোৱে
ইমান আজিকালি মানুহবোৰ সচেতন হৈছ যেনিবা মানে খাদ্যৰ বিষয়ত আৰু ন
উম আৰু এটা টাইম থাকোতে সচেতন হোৱাটো বেছি ভাল বিষ মানে এটা সময়ৰ পিছত সচেতন হৈও মানে তেতিয়ালে দেৰি হৈ যোৱা নি
পাছত মানে প্ৰস্তাব নালাগে। ন সি যদি অলপ সচেতন হয় কাৰণ আগৰ কথাাতটো সুকীয়া আগৰ অ কোৱা আগৰ দিনত এতিয়া খাদ্যবোৰ ভাল আছিলে ভেজাল নাছিলে ন এতিয়া আৰু ভেজাল খাদ্য গতিকে মানুহ নিজে নিজে নম্বৰৰ হ'ল উম
আগতেতো অ আমাৰ এতিয়া চবতকে ভালটো হৈছে খোজ কঢ়া খোজ কঢ়াটো মানে ডেইলি ৰাখিবই লাগে
অ অ মই চবতকে বেয়া পাওঁ খোজ কঢ়া কাম হা মই খোজ কঢ়িব লৈছো তুমি চিন্তা কৰা মই খুজ কাৰিব বেয়া পাওঁ মানে নোৱাৰো খোজ কাঢ়িবলৈ কিন্তু মই আজিকালি খোজ কাঢ়ো
মই এনেকে ফোন চোন এটা লগাই ললে পায় ক় পাৰো নহবা বৰ কিবা লাগে
হয় কিন্তু ন এনে মো মনকো ভাল নালাগে অকলে বা কাৰোবাৰ লগত খুচ কাহি ভাল লাগে নহলে ফোনত কথা পাতি পাতি টাইম কেনি যাই গমেই নাপায়
সেইটোৱেই
মায়ে কি কৰিছে?
মায়ে চাহ খাইছে দেউতাও চাহ খাই বাগ কৰি আছে
অ আমাৰ ভাটিবেলাক চাহ খালো কিন্তু সন্ধ্যা আকৌ মানে চাকি তাকি দিলে বোলে আকৌ বনাই মাই চাহ খুব চাহৰ কাৰণে আম আমাৰ মানুহ বহুত
হ মোৰ চাহ মোৰ মোৰ মোৰ এ দুপৰীয়া ভাত খুৱাই ৰাতি ভাত খোৱা হ'ব মই একো মাজত নিদিয়েও মোক খোৱাও নহয়
অ
কনফলেক্স খালে খাই দিম আৰু
অ ফল মূল খোৱা নাই?
অলপ খাওঁ কেতিয়াবা থাকিলে আপেল চাপেল
উম
কল খোৱা নাই বহুত দিন কল খাব লাগিব
উম অলপ ফলৰ ভিতৰত সেই আপেলটো আৰু কলটোৱে ভাল পাওঁ বাকী এইবিলাক মানে কি ডালিম বেয়া পাও আঙুৰ বেয়া পাও তৰমুজ ত অ তৰমুজ ভাল পাওঁ কিন্তু তৰমুজ মানে ভাল নোপাওঁ আচলতে মোৰ মানে পানীৰ পৰিমাণো দেহত খুব কমি গৈছিলে ন মাজ মই পানী পিয়া নালাগে নহয় জানাই দেখোন উ মই একদম খাব নোৱাৰো মই এতিয়া ইমান গৰম মই পানী বেছি খাব নো জানে তাৰপিছতে ডাকৰ ইিবা তেতিয়া মানে কৈছিলে যে খুব পানী থকা ফল বিলাক খাব আৰু মানে অ আৰ এছ টো গুলি গুলি খাব খালি পানী খাব নহয় যদি যে যুটি ৱালাইট বুলি কয় যে পাউদাৰ এটা থাকে ন সেইটো তাৰিছতে মই সেয়াও খোৱা কৰিছিলো অ তাৰপিছত এ আজিকালিিতো অকণ এবাৰ কৰিছো কান এই নাই তথাপিতো মোৰ কৰ'বাত ফাললে যে আৰু নাখাওঁ
ৰাতিপুৱা শুই উঠি খোৱা নে ন
অ যি সেই দুগিলাচ তাকো দুগিলাচ কেনেকে মানে চিটিং কৰো
আহ হেল্ল' হেল্ল' হেল্ল' হেল্ল' কিহোৰ হোনা পাইছা নে হেল্ল'